হেল্ল'।
অ', শুনি পাইছা।
হেল্ল'।
অ', শুনি পাইছানে?
হেল্ল।
অ', হেল্ল' হেল্ল'।
উম কি কৰিছা?
অ', মই জাষ্ট ভাত খাই উঠিলো। তুমি?
মই ভাত খাই খাই আজৰি হৈ, আকৌ ভাত খাবলৈ যাম মানে আকৌ।
আকৌ ভাত খাবলৈ যাবা যে!
অ', তুমি ভাত খাই আজৰিও উঠিলা। মই আকৌ ভাত খাই পিনে হজম কৰি পিনে আকৌ খাবলৈ যাম এতিয়া।
মানে আজি দু- অ', আচ্ছা-আচ্ছা মানে অ', সেইকাৰণে দুবাৰ। হয় নেকি?
উম তোমালোকে চাগৈ হাই ভাই চিটিত থাকা সেইকাৰণে এবাৰ খোৱা আমি গাঁৱত থাকো যে কাম বোৰ নাই।
অ' অ'।
উম
হ'ব পাৰে।
উম হ'ব পাৰে নে হয়?
ঠিক আছে মানি লৈছোঁ হয়।
কি ভাত ভাত কি দিয়ে খা ভাত কি দি খালা?
আজি ভাতৰ লগত আছিলে উম মুৰ্গী মাংসৰ আঞ্জা। আৰু অ' দালি।
পোৱা
পঠাই দিয়া অলপ পাৰ্চেল কৰি দিয়াচোন।
অ', অলপ আগতে কোৱা হলে দিলো হয় খতমেই হৈ গল ন।
বনাই দিয়া।
অ', এতিয়া কোনে মুৰ্গী মাংস আনিব যাব।
এ ধৰি আনা।
এনেকে কৈ আছো যেন, মানে আ মই ওলালেই পাই যাম।
অ' পাই যাবা। তুমি ধৰি আনা এটা।
আহ
আচ্ছা ঘৰ ক'ত?
আম গুৱাহাটী।
এই গুৱাহাটীত হলে পাবাই দেখোন। মই আহি হেল্প কৰি দিম নি?
অ' সহায় কৰি দিবা।
উম গৈ আছো ৰ'বা গুৱাহাটী কৰ?
নাৰেংগী। অ'।
অ' দেখোন নাৰেংগীতে আছো।
অ' আচ্ছা আমি ওচৰতে থাকো মানে।
হুহ সেইকাৰণে কৈছো ন গৈ কেনে আগত মই অনুমান কৰি লৈছো ক'ত থকা তুমি।
অহ আচ্ছা। ভালে কৰিলা বাৰু
উম। যোৱা যোৱা ধৰি আনা।
অ হাঁহিলে কত হ'ব মুৰ্গী ধৰিব আনিব কৈছো তুমি হাঁহিছা। হাঁহিলেতো নহ'ব না হাঁহিলে কেনেকে হ'ব।
হয়', হয়, ছাৰ মই অহাবাৰ ধৰি আনিম। এইবাৰ অলপ মানে খাই বৈ শুবৰি ললো।
এতিয়া যোৱা মুৰ্গী মাংস কওঁতে মোৰ ডাঙৰকৈ ভোক লাগি গ'ল এইবাৰ।
যাম নিশ্চয় যাম। উম'।
সেইয়া তাৰপিছত জব কৰি আছা নে পঢ়ি আছা?
মই আ' জব কৰা নাই, মোৰ পঢ়া যোৱা বছৰ শেষ হ'ল।
অ', যোৱা বছা শেষ হ'ল নে? গ্ৰেজুৱেশ্যন শেষ হ'ল কোৱা। যোৱা বছৰ পঢ়া শেষ হৈ কাৰোবাৰ পঢ়া শেষ হৈ যায় নেকি?
মানে সেইটোয়ে মই কৈ আছো এ মানে লাহে লাহে
ন' ভালকে ক'বা আমি বুজি নাপ
অকে, অকে, অকে। অ', অ', অ', মোৰ গ্ৰেজুৱেচন যোৱা বছৰ শেষ হৈছে।
অ', গ্ৰেজুৱেচনত থাকেতো ন দি, বি কম গ্ৰেজুৱেট মই বি এছ গ্ৰেজুৱেট ভাঙগি কিনে ক'বা ন গ্ৰেজুৱেটটো বহুত কিবা কিবি বুজাই বি কম বুজাই বি এ বি এছ চি বুজাই বি এ বুজাই।
মই বি এ কৰিছোঁ বি এ হিষ্ট্ৰিত বি এ কৰিছোঁ আৰু
মেজৰ কি আছিলে?
হিষ্ট্ৰি
অ', এতিয়া আমি স্কুলত পঢ়োতে পঢ়োতে শুয়ে যাওঁ এতিয়া তুমি।
হয় অ', বহুতৰ কাৰণে এতিয়াতো অলপ আমনি লগা বিষয়।
হম।
আৰু তোমাৰ উম, মানে কি কৰি আছা? কাম কৰি আছা নে পঢ়ি আছা এতিয়া?
মইতো বৰ্তমান জব কৰি আছো মোৰ পঢ়া দুহেজাৰ চৌবিশত কমপ্লিট হ'ল।
আচ্ছা কিমানলৈ কমপ্লিট কৰিছা?
মই বি কম গ্ৰেজুৱেট লৈ কমপ্লিট কৰিছোঁ। বেংকিঙত মেজৰ আছিলে।
অ', ভাল কথা, কৰ পৰা?
মই ডিব্ৰুগড় ইউনিভাৰ্চিটি মই ঘৰ হ'ল যোৰহাট মই জব কৰোঁ গুৱাহাটীৰ
অ', আচ্ছা বহুত মানে ইফাল-সিফাল।
অ', আপাৰ আসাম, লোৱাৰ আসাম।
অ', আছ
উভুতি পাইছো।
আচ্ছা বুজি পাইছা ন'
অ'।
কি বুজি পাইছা?
মানে অ'।
মানে আ উ আহ উ এইটো কি মানে। কানেকশচন পোৱা পোৱা নাই নে এণ্টাৰনেট টাৰটো ঢিলা হৈ গ'ল?
দুটাই ধৰিব দুটাই, দুটাই ধৰিব পাৰা মানে কানেকচনো অলপ অলপ পোৱা নাই আৰু এন্টিনা তাৰ যি আপুনি ক'লে সেইটো ঢিলা হৈ গ'ল অ' হব পাৰে সেইটো সেইটো হ'ব।
হম। কাৰণে মানে মই যে জগাত ধৰি ল'ল যে আকৌ সেইকাৰণে মানে এই ফিলফিল কৰিব নোৱাৰে আ- উ-আ-ই-উ-উ এনেকেই ওলাই মাতখিনি।
অ'মোৰ নেটৱৰ্কৰ প্ৰব্লেমো হ'ব পাৰে
অ'নেটৱৰ্কৰ প্ৰব্লেম হ'লে আহ-উ- উ-উ-ই এইকেইটা ক্লিয়াৰলি শুনা নাযাব।
আতছা। আপুনি ঠিক কথা কৈছে।
আচ্ছা।
আৰু এতিয়া কি কাম
আচ্ছা এই ইতিয়া পঢ়িছা তাজমহল কোনে বনাইছে?
হে!
হে!
আমাৰ কথা বতৰ বিষয়তটো তাজমহেল বা
অ ত অ নহ ন তুমি পঢ়িছা ন! হিষ্ট্ৰি পঢ়িছা মই এইটোৰ ওপৰত কুৱেশন সুধিছো?
ঠিক আছে আপুনি ম ডাঙৰ ন আপোনাক আপুনি প্ৰথমে ক'ব লাগিব বিজনেচৰ বিষয়ে আপুনি কওকচোন তাৰে ম মই একো নাজানো পছ
আহ।
নহয় বিজনে নহয় কি কলে বেংকিং কৰিছিল চ। বেংকিং মানে আপুনি অনাৰ্চ কৰিছে বিকম অনাৰ মই এক নাজানো আপুনি বেংকিঙৰ বিষয়ে মানে মানে কি জানিব লগা কথা সাধাৰণ মানুহ এজনে সেইটো কওক।
কি জানিবলগীয়া কথা বেংকিংক্ কি চেক্ হয় বেংকিঙত প্ৰাইভ গমেন্ বত আছে। তোমাৰ যেনেকে এছ বি আই শুনা তোমাৰ যেনেকে এছ বি আই তাৰ পিছত তোমাৰ এ ন কো ই বেং ই বেংক ইভেন বেংক অফ বৰোদাৰ এতিয়া গভৰ্মেণ্টাইজেচন হৈ আছে প্ৰাইভেটাইজেচন পৰা আৰু যিমান প্ৰাইভেট ব ক এইচ ডি এফ চি একি জন স্মল ফাইনেন্স বেংক ফেডাৰেল বেংক তাৰপিছত তোমাৰ এপেক্স বেংক তাৰপিছত তোমাৰ কি নাম আছিলেটো উম ইচাপ বেংক তাৰপিছত তোমাৰ আৰু কি আছিলে আৰু কি আছিলে কি আছিল কি আছিলে একটা আৰু কি আছিল ইমানখিনি জানিব নালাগে সব খিনি বেং গমেন্ট হক বা প্ৰাইভোইজন হক গোটেইখিনি আৰ বি আইৰ আডাৰত পৰে ঠিক আছে গতিকে প্ৰাইভেট বেং যেনেকে গমেন্ট বেংক মানুহে কয় পইচা মাৰ নাযায় এনেকে প্ৰাইভেট বেংকতো পইচা মাৰ নাযায় ঠিক আছে বেংক যদি আজি যদি দেউলিয় হৈ য তুমাৰ যিটো পইচা আছে যোনটো তোমাৰ গভমেট বেক ঘূৰাই দিব এইটো প্ৰাইভেট বেংকো ঘূৰাই দিব কেপাচিটি ৰাখে গতিকে এইটো বেংক ে্ যিে ইঞ্চুৰেঞ্চ কোম্পানী হওক চব আৰ বি আই আডাৰত থাকে যিমান ফাইনেন্স কোম্পানী হওক চব আৰ বি আইয়ে মেইন হ'ল আৰ বি আই আৰ বি আই যদি ভেৰিফাই কৰে যে এইটো খুলিব পাৰিব এই বেংকটো এই ফাইনেন্সটো খুলিব পাৰিব তেতিয়াাহ'লে সিহঁতে খুলিব পাৰিব
উম
ঠিক আছে
হ
উ আৰু এটা বেংক বেলেঞ্চ একাউন্ট বহুত বহুত মানে বহুত কিবা কিবি আছে তোমাৰ ধৰা এই কি নাম জানো জিৰ' বেলেঞ্চ আছে ছেভিংছ একাউন্ট আছে নৰ্মেল চছেভিংছ একাউন্ট আছে হাই ভেৰিয়েণ্ট একাউন্ট আছে তাৰপিছত তোমাৰ প্ৰিমিয়াম মেম্বাৰশ্বিপ একাউন্ট আছে তোমাৰ এই প্ৰিমিয়াম গল্ড মেম্বাৰশ্বিপ একাউন্ট আছে তুমি যোনটো খুলিব বিচাৰাবব একাউন্টৰ বেলেগ বেলেগ ক্ৰাইটেৰিয়া আছে উইথ দোৰ ফ এমাউন্ট যেনে এইটো থবই লাগিব তোমাক যেনে ধ মই টেন থাউজে এটা নছেভিং মোৰ থবই লাগিব নলে তোমাৰ মাহে মাহে মাইনাচ লাগিব পইচা ঠিক আছে
উ আৰু যদি তুমি ভালদৰে এইকেইটা যদি মানে হাই ভেৰিয়েণ্ট একাউণ্ট কেইটা চলোৱা তোমাৰ উইডিন থ্ৰী টু ফ'ৰান্থথছুম বোলে ট্ৰাঞ্জেকচন ভাল আছে তুমি লোনো ল'ব পাৰা বা তুমি চেলাইড পাৰ্চন পাৰ্চনেল লোনৰ কাৰণে এপ্লাই কৰিব পৰাি বেংকত তোমাৰ বোলে এইটো বেংকত আছে আৰু একাউণ্টতছে িছুি গা গা ললে তুনেকেবেং মানে গভৰ্মেন্ট বেংকৰ পৰা অলপ ইষ্ট বেছি হয় প্ৰভট বেংকত ঠিক আছে কিন্তু বেংক তোমাৰ বেংকে যদি এ এছ বি আই বেংক তিন লাখ টকা চেংচন কৰে থ্ৰী লাখ চেংচন কৰে ত এইটো প্ৰাইভেট বেংক যেনেকে ধৰ আই চিই চি ত' সেইখিনি কথা এতিয়া কাটিব পাৰা এতিয়া তুমি কৰা
আপোনাৰ পৰা ভাল ল মই ইমান খিন গ প নাছিলো ভালৰে
মই নেক্সটত মই কৈ আছো বাকী কিু তুমি কল কৰা মই কৈ আছো
অ ঠিক আছে বাৰু মোৰ বাৰু আজিৰ কাৰণে অলপ সময় সমাপ্ত হৈ গ'ল মই এতিয়া আৰু নোৱাৰিম
আৰু নোৱাৰিম মানে তোমাৰ তাক চোৱাই নাই
নহয় নহয় মানে অ মই